হেল্ল'।
হেল্ল'।
নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছে।
আছো এনেই, কওকচোন।
উম, মই এনে ফোন কৰিছিলোঁ। আপুনি আপোনাৰ বাৰু প্ৰিয় উৎসৱ কি।
প্ৰিয় উৎসৱ মোৰ, বিহু।
বিহু। কিয় ভাল লাগে বিহুটো।
বিহুটো অসমৰ জাতীয় উৎসৱ আকৌ ভাল লাগে।
আচ্ছা। মোৰো প্ৰিয় উৎসৱ বিহুৱে।
আচ্ছা। কি কি কৰে বাৰু আ বিহু
বিহুত মই পিঠা বনাও, পিঠা খাওঁ, বিহু নাচিবলৈ যাওঁ, নতুন কাপোৰ কিনো আৰু বিহু গান গাও, লগৰ লগত খেলিবলৈ যাওঁ, মেজি সাজু, জ্বলাও এৰ বহু বস স্তু কৰোঁ।
অ', বিহু কেই প্ৰকাৰৰ থাকে এনে।
বিহু তিনি প্ৰকাৰৰ।
অ, কব পাৰিব নেকি অলপ ইমান বহলাই।
অ', অ', কাতি বিহু কঙালী বিহু বুলি জানো। আমি
হয়, হয়।
আৰু ৰঙালী বিহু
হয়।
এ, ৰঙালী বিহুক কি বুলি জানো বা। ও বহাগ বিহু ভগায় অ ৰঙালী। ৰঙালী বিহুক বহাগ বিহু বুলি জানো আমি! আৰু! ৰং--ৰঙালী বিহুক বহাগ বিহু।
আৰে ৰঙালী বিহুক! মাঘ বিহু
মাঘ বিহু ভগালী ই ই হ এ নহয়-নহয় মাঘ বিহু মাগ বিহু ৰঙালী ই, বহা-গ বিহু ভগালী ই অ এনেকে হৈ গেল, মিলি গেল--অ অ ও হেই কাতি বিহুত নামি এইই তুলসীইৰ কছৰ তলত পূজা কৰো আৰু ও আৰু কি কৰো এই ই মানে- খাক-পাচলি বা সেতি ভাল হওঁক বুলি পূজা কৰো!
হয়। ধান খেতি ভাল হওঁক বুলি ন।
অ আৰু প্ৰসাদ খাঁও। ৰাতি সাত দিন সাত দিনলৈ জ্বলাও আমি চাগি। তুলসীৰ গছৰ তলত।
নোহো, গোটে কাতি মাটো গোটে মাটোহে জ্বলাই!
নাই নাই, নৰ্মেলি আমি এ সাত দিন জ্বলাব লাগে। নৰ্মেলি।
অকমান নহয় মানে এক মা জলা আৰু কাটি মাটু। আমি এক মা জ্বলাও। উম চাগে নি, নিয়মটো চাগে বেলেগ। বেলেক হ'ব পাৰেে! বাৰু, ময়ো এনেকুৱাও কৰো বাৰু। আমিও সেনেকে উদযাপন কৰো।
ফাংচন যাব যাও, মাংস খাও। ফুচকা খাও।
অ বিহু নায়া আছে নেকি?
ৰঙালী বিহুত নাচো।
অ' পিঠা চিঠা খায় ভাল পায় নে?
একদম মজা লাগে পিঠা খায়।
আয় নে?
মই। এই যে' কি পিঠা। এই যে, পিঠা বগা পিঠা।
আট্ছা। বগা পিঠা! অ'অ, অ' অ
মজা লাগে একদম! মানে কি টেষ্টি লাগে ন তাৰ ভিতৰত কেনেকে গুড় গুড় দি তাৰে লগতে লাল চাহ নহলেবা গাখীৰ চাহ অহ্‌ মাই গড্‌! তাৰ লগতে তিলৰ লাড়ু নাৰিয়লৰ লাড়ু তাৰপিছত উম' এই এই এই নাৰিকলৰ- এই কি বুলি কয়? উম্‌ নাৰিকলৰ এইটো- আপুনি এইটো-এইটো যে নাৰিকলৰটো যে!
চিৰা
অ' নাৰিকলৰ চিৰা আৰু আৰু আৰু গুৰৰ লাড়ু
হয় হয় গুৰৰ লাড়ু?
অ' গুৰৰ লাড়ু।
হয় হয়।
অ' সেইটো খাই মজা লাগে। লগত এ' পানী পিঠা পানী পিঠা, টেক্‌লি পিঠা ভক্‌লা পিঠ-ভ ভকলা পিঠা সেইবিলাক আছে আৰু।
অ'-তাকে, অ'- তেল পিঠা
অ দে তে- তেল পিঠাটো ইমান খাই ভাল নালাগে। তেল বেছি থাকে না, পেটলা হৈ যাম।
অ' আচ্ছা। ঠিকে আছে, ডায়েট। ফল' কৰিব লাগে।
উম'
পিছে আপুনি কি কি কৰি ভাল পায় আপুনি কৈ দিয়ক দুই শব্দ?
মই- পিঠা খাই ভাল পাওঁ। মই চাউল পিঠা খাই ভাল পাওঁ। তাৰপিছত- তিলৰ লাড়ু চাড়ু। খাই ভাল পাওঁ নাৰিকলৰ চিৰা চিৰা খাই ভাল পাওঁ আৰু চব ভাল পাওঁ।
আচ্ছা- আৰু? কি কি কৰে আপ্‌ আপুনি বিহুত
বিহুত? এ' একে আৰু আপোনাৰ আপুনি যি কৰে সেয়াই আৰু, নাচিবলৈ যাওঁ। বনাওঁ ঘৰতে। খাওঁ বৈও'। ওহো। এনজয় কৰো একদম। তাৰপিছত আৰু জেতুকা লগাও মেইন জেতুকাটো। হেল্ল'?
হেল্ল'? হয় হয় হয় মই শুনি অ অ মই আপোনাৰ মাতো আহি আছে ৰ'ব।
আচ্ছা মই ভাবিলো আকৌ মাতে নাই নেকি?
নাই নাই নাই আহি আছে লগতে দুৰ্গা পূজাও ভাল লাগে।
অ দুৰ্গা পূজা
দিৱালী ভাল লাগে হোলী ভাল লাগে ঈদ ভাল লাগে মোৰ এই ঈদত ঈদত এই চেৱাই খাই মজা লাগে লগতে ৰাবৰি আৰু এইটো মহব্বতৰ চৰ্বত
উম হম হম ঠিক কৈছে খাই পাইছেনে বাৰু আপুনি?
অ' অ' অ' ভাই পাইছো তো। বিৰিয়ানী বিৰিয়ানী খবতছে সবত চবকে ধুনীয়া বীজ আানী লাগে।
অ'ঈদৰ অ' ঘৰত বনোৱা নিমাতো আৰু কিনি কিনি খোৱা বাহিৰত খোৱা।
কিনি কিনি বিৰিয়ানীটো লগে মাতে বাৰু মই আমি মানে এনে হিন্দু মোৰ এজন মুছলমান লগ কেইজনমান আছে তেনে ঘৰত যাওঁ খাবলৈ মাতে ঈদত তোমাতে আমি তেওঁলোকৰ বিহুত মাতো এনে এই অসম সেইটো বাবে বিখ্যাত আৰু ভাইচাৰা। ভাইচাৰা অন্তক ও' অ মিলামিলিতে অ' অ' এই সমাজতে থাকিব লাগে মিলাম হিন্দু মুছলাম বুলি কাজিয়া কৰি কাজিয়া কৰি লাভ
নিশ্চয় নিশ্চয় মই আপোনাৰ কথাত সহমত হৈছো একমাত।
ও'ও'ও'।
ঘূৰি ফুৰি ভাল পাই নে নাই?
এ ঘূৰি ফুৰি মই বহুত ভাল পাওঁ, বহুত জাগালৈ গ'লো এতিয়ালে ডুবাই গেলো, আমেৰিকা গ'লো, তাৰ পিছত এইফালে অ শ্বিলং গ'লো, এফালে নাগালেণ্ড গ'লো
অ, অ এনে বগা মানো গৈছে নে নাই?
এই বগা মাটি গৈয়ে থাকো।
আহ, অ বগামাতিত ঘৰ নেকি? অ এয়াই ভাল লাগে, তাতে বগৰী ধেৰ পাই,
এই বগৰী, অ আজিকালি নাই বেছি গছ কাটি দিছি গোটেই হাতী ভাঙি দিছি
হয় হয়, সেয়াই আৰু হাতী বিলাকৰো সিহঁতৰ বেচেৰা এটা থাকে। জেগা নাই। সেইকাৰণে সিহঁতে ইয়াতে থাকিব লাগিব নহয়,
আচ্ছা সেইটো হয়। ঠিকে আছে অ-অ-অ তাৰ পিছত উম উম, আপুনি আৰু বিহু মানে বিহু নহয় চৰি হোলীত কি কৰি ভাল পায়? হোলী হোলী খেলি ভাল পায় নে নাই?
নাই নাই, মই হলিটো ভাল নাপাওঁ। মানে মই খেলি ভাল নাপাওঁ। বেলেগে খেলি কিনে চাই কিনে ভাল লাগে কিন্তু মই খেলি না।
হল একদম
অ কাৰণটো মানে মোৰ এই হোলী ৰঙৰ পৰা মানে মোৰ এলাৰ্জি আছে। আৰু নেখেলো আৰু মই ফাক কোৱা
আচ্ছা
ফাকুৱা ত চাওঁ বেলেগে খেলা চাওঁ। পূজা চূজা কৰো। কিন্তু নেখেলো আৰু
আচ্ছা, কিয় নেখেলে? আপুনি খেলিব লাগে।
অ এই মই এলাৰ এলাৰ্জিৰ কাৰণে নেখেলো
আচ্ছা এলাৰ্জি আছে নেকি?
হয় হয়। হয়। আপুনি খেলে নে নাই?
মই খেলো, মোৰ হলিটো ভাল লাগে। প্ৰিয় একদম
অলপমান কৈ দিয়কচোন আপোনাৰ কিয় প্ৰিয় হয়?
অ মানে হোলীত আমি ৰং দি খেলো পানী দি খেলো এ পানী ভাল লাগে
অ গোবৰেদিও খেলে নহয় মাক কি কয় বোকা মাটি।
অ', অ', অ', এইটো এইটো ছেকেণ্ড দি না এইটো।
অ'। অ'। সেইটো খেলি চাইকিনে
উমম ভাল লাগে। আপোনাৰ টোপনি লাগিছে নেকি বাৰু? আচ্ছা। হে হায়। কি
এ, সেইটো মানে মাজ মাজে মাজে আহি যায় ন? হামিতো আহেই মাজে মাজে, অকল সেইটোত টোপনি লাগিলে নাহে দিয়কচোন।
আচ্ছা। পিছে আপুনি খাই কি ভাল পায়?
মই খাই, কবলৈ অলপমান কিবা আৰু মই পনীৰ খাই ভাল পাওঁ।
এই মোৰ ফেভাৰিট পনীৰখন।
অ', তে বঢ়িয়া।
উম্।
অ', পিছে আপোনাৰ ঘৰ ক'ত?
অ, মোৰ ঘৰ অসমতে থাকো মই।
অহ, অসমতে থাকিব আৰু?
আচ্ছা। অ', পিছে আপুনি আৰু আৰু কি কি ভাল পায়? উৎসৱ বা মানে কি কি ভাল পায় আৰু?
আৰু গাহৰি মাংস ভাল লাগে। কিনে আৰু সেই পিঠা ভাল লাগে, সেইটো। তাৰপিছত? সেইবোৰতো আৰু ভাল নালাগিলে নহ'বই ন? ভাল লগা বস্তু আৰু সেইবোৰ।
অহ। ত ভালেই উম, ঘূৰি ফূৰিলে ভাল। মোৰো ভাল লাগে ঘূৰি ফুৰি।
উম। ভাল লাগেজ কিন্তু এতিয়া ইমান গৰম পৰিছে ক'তনো ঘূৰিবলৈ যাব। ওলাবই নোৱাৰি বাহিৰত, আজি একেবাৰে থাণ্ডাৰষ্টৰ্ম আহিব, একদম ধুমুহা বতাহ আহিব বুলি কিনে কি কয় পৰিৱেশ অ', পৰিৱেশ বিজ্ঞানীয়ে আমাক সকলোকে ইমাৰ্জেঞ্চি এলাৰ্ট দিলে পিছত নাই। ৰ'দেই দি থাকিল।
আচ্্চা এই এবাৰ আন্ধাৰ কৰিছিলে।
আহ সেই অলপমান কৰিছিলে কিন্তু একো নাহিল ৰক্ষা বাচি গলো বাহিৰত আছিলো দিয়কচোন।
আচ্ছা।
ঠিকে আছে বাৰু এইবোৰ ভাল, আহ।
নাৰী ককলি থাকক।
হয়, হয় ঠিক আছে ধন্যবাদ। হয়, হয়।